হেল্ল'।
অ কি কৰিছা?
আছো এনে, তুমি?
মই এনেই শুই আছো।
আচ্ছা বাকী খবৰ চবৰ ভাল?
উম ভাল তোমাৰ ভাল?
অ একদম বঢ়িয়া।
উম।
বাকী পঢ়া শুনা?
পঢ়া শুনা চলি আছে।
আচ্ছা।
বাকী ব্যৱসায় কেনেকুৱা চলিছে তোমাৰ?
অঁ ভালেই চলিছে, তোমাৰ?
মোৰ চলিছে দিয়া আগতকে এতিয়া ভালেই চলিছে।
তুমি কিহৰ বিজনেছ কৰি ব্যয়ৱসায় কৰি আছা?
বইলাৰ মূৰ্গী।
অ কিমান মান আছে মুৰ্গী?
আছে ডেৰশ দুশ মান।
এতিয়া কেজি কিমানকে চলি আছে মই আছাৰৰ।
অ ঠিকে আছে। ভিনেগাৰ চিনেগাৰ কমাই দিবা পেটত ধৰিব।
নাই নাই মই জোখতে দিওঁ বাৰু।
অ।
তোমালোকৰ কুকুৰাও আছে নহয় ন ঘৰতে?
উম উম।
কিমান মান আছে?
আছে দুশ আছে দুশমান আছে। এই বগা কুকুৰাটো যে।
অ।
আজিকালি খুব চলিছে নহয় সেইটো।
ঠিকে আছে ঠিকে আছে ভালকে কৰা।
উম এতিয়া ব্যসায়টোৰ বিষয়ে অকন বুজি পাইছোতো, লাভ লোকচানবোৰ কিমান কেনেকে হয়।
কিমান মান লাভ হয়?
ৰখে ৰখে দিয়া লাভ অলপমান।
ভালকে কৰা।
উম।
এনে ওলাই ৰখে ৰখে।
উম এবটলত কিমানকে ৰখে?
অলপ উ উ ডেৰশ দুশ মান ৰখে আমি বেচো তিনিশ ষাঠিত।
অ দামটো কমাবা তেতিয়া মানে মা গ্ৰাহকে লৈ ভাল পাব।
নাই এবটলতহে দুশ ষাঠি।
অ ডাঙৰ বটল।
অ'। তাতকৈ কম কৰিলে আমাৰ না-নাথাকেগৈ মানে।
অ', অ'।
এনে ঘৰৰ সকলোৱে ভাল?
ভাল ভাল, ভাল মানে কি ক'বা মই কুকুৰাৰ ব্যৱসায় খুলি লৈ এতিয়া দানা কিনি কিনি মোৰ অৱস্থা নোহোৱা হৈছে, ঘৰৰ মানুহেও এ, ভাত অলপ সৰহকে বনাব লগগীয়া হয়। একে সোনকালৰ পৰাই ভাত বনাই, আমাৰ ডেকচি ভাত যে।
অ' হ'ব একো নাই, ব্যৱসায় কৰিছা যেতিয়া অকমান কষ্ট কৰিব লাগিবই।
উম, তাতে পানীও নদীৰ পৰা খাওঁ।
কিয় ঘৰত কল চল নাই নেকি? কল, কুঁৱা একো নাই নেকি?
নাই নাই একোৱেই নাই। এতিয়া মানে ব্যৱসায়তটো খুলিছোহে বুজিছা? হাতত টকা নায়ে নহয়। এইটো তেতিয়া ভালদৰে অকণ লাভ হ'লেহে কিনিম আৰু।
তেতিয়া বনাম। নদীৰ পানী খাই খাই বেমাৰ গোটেই মহাৰে।
ফিল্টাৰ কৰি খাবা।
এই ফিল্টাৰ এটা বনাইছিলোঁ বুজিছা বালিৰ।
অ'।
এ, বৰ এলাহ লাগে দিয়া সেইবোৰ কৰিবলৈ, কিমান কৰি থাকিবা আৰু।
কল এটা পুতি ল'বা।
এইবাৰ লাভ হ'লে পুতিম বুলি ভাবিছোঁ ৰ'বা।
লগতে গৰু ব্যৱসায়টো নকৰা কিয়?
এ, এতিয়া মানে কি ক'বা আৰু গৰু ব্যৱসায় আজিকালি নচলে নহয়।
চলে, কিয় নচলে, গাখীৰ বেচিব পাৰিবা, দৈ বেচিব পাৰিবা।
এ, এইবোৰ ঘৰে ঘৰে দি ফুৰিবলৈ মোৰ সময় নাই।
সেইটো হয় বাৰু।
বেপাৰী দুটামান আছিলে, যিহে বদমাছ, টকা খেলি মেলি। আজি দিম কালি দিম কৰি কত টকা পাবলৈ আছোঁ এতিয়াও।
তাকে হ'লে বেয়া বাৰু।
সেইটো কাৰণে আৰু মই এই কুকুৰা ব্যৱসায়তে ধৰিলোঁ আৰু বা।
এতিয়া ব্যৱসায় যে কৰিছা, পঢ়া শুনা এৰি দিলা নেকি?
এ, এতিয়া মোৰ আৰু পইয়ত্ৰিশ বছৰ হ'ল ক'ৰ পঢ়া শুনা আছে।
এ, তুমি দেখোন টিউচন চিউচন কৰাব পাৰা ঘৰতে।
আছে টিউচন, ল'ৰা ছোৱালী কেইটামান। দিনটো আজৰি ভাল ভাল। মই পঢ়াম আৰু বেয়া হ'বনে।
ভালেই তেনে। কিমানটামান আছে ল'ৰা ছোৱালী?
আছে বাইছটামান আছে।
বাইছটা?
অ'।
ঠিকে আছে ভালকে পঢ়োৱা, আৰু বিজনেচটো ব্যৱসায়টোও ভালকে কৰা।
উম, উম। তাতে তাকে আৰু টিউচনৰ পইচানো কিমান খাম আৰু বোলোঁ। ব্যৱসায় এটাকে খুলি লও, সৰু সুুৰাকে হলেও।
উম, ভালে কৰিছা।
উম'।
বাকী ঘৰত মাহঁতৰ ভাল?
ভাল-ভাল দিয়া। সে খুব কষ্ট হৈছে। মই ব্যৱসায় খোলা পা সিহঁতৰো। ক'লোৱে নহয়, নদীৰ পানী খাওঁ আৰু কিমান কষ্ট হয়। জানাই? মই মুৰ্গী পোৱালী কেইটাই এৰি থৈ যাব নোৱাৰোঁ, ইফালে কুকুৰে খেদে।
ওচৰতে নদী আছে যদি ভাঁহ অলপো কহি ৰবা।
সেই ৰবা, এইফালে তুমি হেৰি কুকুৰা পোৱালি ৰখিবা নে হাঁহ ৰখিবলৈ যাম। আমাৰ ওচৰতে অটনো কুকুৰৰ যাক, শিয়ালৰ যাক। সিহঁতৰ পৰা পুহিবই নোৱাৰো একো বস্তু। ৰখি থাকিব লাগে।
গড়াল নাই নেকি?
গঁৰাল আছে, হ'লেও চৰিব কাৰণে যি জানা দাম অলপমান দানা দিওঁ, তাৰপিছতে এৰি দিওঁ আৰু।
আচ্ছা।
এইবাৰ ভাবিছো লাভ হলে, টিউবেল এটাকে বহাই লম আৰু কল-চল এটা। নহ'লে কুঁৱা এটাকে খান্দি ল'ম ঘৰতে।
মই কৰিবা নহলে বহুত কষ্ট হ'ব নহয়।
উম, তেতিয়া ঘৰৰ মানুহে আৰু মানে কুকুৰা ৰখিব। মই আৱ হাঁহ চৰাবলে যাম।
ওচৰতে নদী আছে যেদি চৰাব নালাগে আৰু এই দি এই দিলে গুচি যাব।
যিহে হাপা শিয়াল, গোটেই খাই শেষ কৰিব।
অ। তেন্ত চাব লাগিব বাৰু নহ'লে লোকচান হ'বতো।
উম, আৰু ওচৰ মানুহবোৰ যি চকু চৰহা।
আ তেনেকুৱা হলে বেয়া বাৰু। কিয় ওচৰৰ মানুহবো ভাল নহয় নেকি?
এই ভাল। মোৰহে মানে চকু নপৰে সিহঁতৰ ওপৰত, মানে মোৰ সন্তুষ্ট নহয় সিহঁতৰ ওপৰত।
অ-অ। বাকী কতো যোৱা নাই নেকি?
কলোৱে নহয় সময়ে নাই পোৱা যাবলৈ। আগতে ঢেৰ ফুৰিলো আৰু এতিয়া আৰু আৰু উপাৰ্জনত লাগিছো।
কে আছে।
তোমাৰ তোমাৰ খবৰ খাতি কোৱা কেনেকুৱা?
এ ভাল-ভাল।
এতিয়া তুমি টিউচন চিউচন পঢ়োৱা নে নাই?
নাই নপঢ়াও।
কিয়?
আমাৰ ওচৰত ল'ৰা ছোৱালীয়ে নাই অ টিউচন পঢ়াবৰ কাৰণে।
অ, কিয়? তোমাৰ কি হাবি মাজত থাকা নেকি আজিকালি?
নাহয়, হাল বাজত নাথাকো মানে। তেনেকুৱা ল'ৰা ছোৱালী নাই ওচৰত।
অ, অ। আচ্ছা।
ভাত বনালা নাই?
বনাই আছে।
তুমি নবনোৱা নেকি?
আজি মোৰ বৰ ভাগৰ লাগিছে এতিয়া নবনাওঁ আৰু। দিনত বাৰু ময়ে বনালোঁ, কিন্তু এতিয়া ন-নোৱাৰো আৰু।
কি হেদি খালা ভাত?
দিনত নে?
অ'।
এই কুকুৰা এটাই কাটিলো ঘৰৰ।
এই ব্যৱসায় বাবে আনা বোৰ ঘৰত নাখাবা তেনেকে, নহয় লোকচান হ'ব নহয়।
নাই লাভৰ খাইছোঁ এয়া।
অ', অ', তে ঠিকে আছে বাৰু।
লাভতে ৰৈ যোৱা অফ পিচবোৰ, সৰু সৰু বোৰ।
অ', অ'।
যোনবোৰ নেবাহে যে গেথেলা মাৰে।
ঠিকে আছে এনে।
অ'। আহিবা এসাঁজ আহিবা, ব্যৱসায়টো কৰি যাওঁতে এসাঁজ খাই যাবাহি।
চাম গ্ৰাম।
উম, উম।
এনে বাৰু ঘৰৰ ফালে ওলাই কৰি নাহে নেকি এতিয়া?
এতিয়া আৰু এই এইটো যোনটো যোনখিনি ভৰাই লৈছোঁ সেইখিনি বেছি কৰিহে যাম আৰু।
এতিয়া এৰিব ন-এদিব এৰিব নোৱাৰিম মানে।
অ'।
অকমান দূৰো হয় দিয়কচোন আপোনাৰ ঘৰলৈ মোৰ।
হয় বাৰু সেইটো।
উম।
গৈ আছোঁ মহাবিদ্যালয়।
অ' উম, এনে বাকী লগৰ সমনীয়াৰ লগত ভালেই নহয় ন' আপোনাৰ।
সকলোৰে লগতে ভালেই বাৰু।
উম। এনেই ওলাই মেলি যোৱা নাই ক'তো ফুৰিবলৈ।
যাবহে লাগিব, ইকিন সময়ে পোৱা নাই।
অ', অ'।
অকণ মানে ব্যৱসায়টোৰ কাৰণে অকমান ব্যস্ত আছোঁ। মানে পঢ়াৰ লগতে ব্যৱসায়টোও চাই থাকিব লগা হৈছেতো।
অ' আপোনাৰ বাৰু বেছি নাই বজাৰৰ পৰা চব্জি অলপ কিনি আনি কাটি পেলাই আচাৰ বয়ামত ভৰাই থ'লেই হ'ল আৰু।
নাই মই মাংস মাংস আচাৰহে বনাওঁ, মাংস আচাৰ আচাৰে বনাওঁ।
অ' আপুনি দেখোন হেৰি মোৰ কুকুৰাবোৰ মোৰ পৰাই নিব পাৰে। আমাৰ দুইজনৰে প্ৰফিট এটা ৰ'ব দিয়কচোন।
এই সমূহ ভৱাই নাছিলোঁ এইবাৰ আপোনাৰ পৰাই নিব লাগিব।
হেই এনেকুৱা অন্যায় নকৰিব আৰু হেই ইমান ভাল চিনাকি এটা থকাৰ পিছত আৰু।
মই পাহৰি গৈছোঁ এইবাৰ আনিলে আপোনাৰ পৰাই আনিম দিয়ক, বেয়া নাপাব আৰু।
ম- অ', অ', হ'ব মই কম দামতে দিম বাৰু। বেলেগত দিয়াতকৈ দুটকা কমাই। উম, বেলেগতকৈ দুটকা কমাই দিম দিয়ক আপুনি চিন্তা কৰিব নালাগে।
অ', অ', হ'ব। বাকী ঘৰৰ মাহঁতে ভাত বনাই আছে আপোনাৰ?
উম, উম বাকী খেতি পথাৰ আপোনাৰ?
নাই এইবাৰ খেতি পথাৰ নাই তেনেকে। মানে বাৰিষাতো খুচিয়াক আহিছে এইবাৰ।
উম, উম।
হ'ব দিয়ক বাকী, ভালে আছে ৰাখিছো।
ঠিকে আছে দিয়ক, সময় পালে আহিব আমাৰ ফালে এবাৰ।
হয়, হয় যাম যাম।
উম, ঠিক আছে দিয়ক, অ' অ'।